হয় হয় শুনা পাইছোঁ তুমি শুনা পাইছা
হয় হয় পাইছো কোৱা।
বাকী ভালনে-
তোমাৰ-
মোৰো ভালে কি কৰিছা।
নাই এনেই আছো অকনমান ভাত খালা-
নাই নাই খোৱা নাই খাম আৰু তাকে ভাবিলো বোলো ভাত খোৱাৰ আগতে তাক কল কৰি। লও ভাবিছিলো আজি আমাৰ- এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতে কথা পাতো নেকি?
হয় হয় নিশ্চয় পাতিব পাৰি
হয় যিহেতু মানে পৰিষ্কাৰ পৰিছন্নতা আমাৰ জীৱনৰ এক বহুত মানে গুৰুত- গুৰুত্বপূৰ্ণ অংশ হয় দিয়াচোন এই আমাৰ স্বাস্থ্যও শিক্ষা কৰে তাৰ লগতে আমাৰ গোটেই পৰিৱেশটো মানে চাফ চিকুণ কৰি ৰাখে। নহয়নে বাৰু
হয় হয়। আমি হয় চ আপুনি ঠিক কথাই কলে যে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ অ জীৱন। নত অত্যন্ত এটা জৰুৰী বা গুৰুত্বপূৰ্ণ এক বিষয়- লগতে আপুনি ক'লেই যে আমাৰ বা পৰিষ্কাৰ পৰিচ্ছন্নতা পাই আমাৰ অকল স্বাস্থ্যকে, আহ অকল ৰক্ষা নকৰে মানে তাৰ উপৰিও আমাৰ যিটো আমাৰ ধৰি লোৱা শৃংখলতা জীৱনে হওক বা অন্য ধৰণৰ আমাৰ- কাম বোৰ আমাৰ গঢ়ি তোলাত আৰু আহ সহায় কৰে।
উ হয় হয় নিশ্চয় আৰু পৰিষ্কাৰ থাকিলে আমাৰ মনো সতেজ হৈ থাকে এতিয়াচোন মনৰ ৰ লগতে আমাৰ শৰী শৰীৰো সতেজ হৈ থাকে যদি আমি অপৰিষ্কাৰ ভাবে থাকো এতিয়া আমাৰ মন হওক শৰীৰ হওক দেউতা আমাৰ এ এনেকুৱা লাগে যেন আমি কিবা এ ৰ ৰোগত ভুগি আছ নেকি আমাৰ কিবা বেমাৰ হৈ আছে নেকি তেনেকুৱা লাগে মনতয়ে ভাল নালাগে লে কিবা এটাআমি যদি ব্যক্তি- যদি মানে ব্যক্তি এজন যদি নিয়মিত ভাৱে গা ধুৱে বা যেনেকে আমি নিয়মিত ভাৱে দৈনন্দিন কাম বোৰ কৰো গা ধোৱা কাম হওক বা দাঁত মাজা কাম নখ কটা চুলি পৰিস্কাৰ কৰি ৰখা বা পৰিষ্কাৰ কাপোৰ অ পিন্ধা এই সকলোবোৰ কাম যদি আমি পৰিস্কাৰ পৰিচ্ছনতা কৰো তেতিয়া মানে আমাৰ গোটেই অ- আমাৰ উ মানে আমাৰ ব্যক্তি এজনক আমি পৰি পৰিচ্ছন্নতা পৰিষ্কাৰ ভাবে থকা বুলি ক'ব পাৰো কিন্তু তাতে আৰু যদি এই বা হেৰি আমি যদি ভালদৰে নিয়মিতভাৱে গা নোধো বা লেতেৰা হিচাপ থাকো তেতিয়া মানে সেই ব্ক্তিজনক আমি পৰিষ্কাৰ হিচাপে থকা বুলি ক'ব নোৱাৰো দিয়াচোন আৰু সেই ব ব্যক্তিজনৰ তেতিয়া তোমাৰ দেহত বু বিভিন্ন ধৰণৰ ৰোগো দেখা দিব আহ তেওঁৰ চুলি চুলি এ চুলি সৰা হওঁক বা চুলিৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব বা এ বিভিন্ন ধৰণৰ এ কি বীজাণু তেওঁৰ দেহত হ'ব নহয়নে বাৰু
হয় হয় আপুনি ঠিক কথাই কৈছে যে আমি আমি পোনপ্ৰথমে আমি নিজেই পৰিষ্কাৰ পৰিছন্নতা আমি বজাই তুলি ৰাখিব লাগিব আমাৰ নিজৰ দেহটোত চাবলৈ লে আহ তুমি কলাই যে এই মাত্ৰ যে হয় ন কটাই হওক বা আমাৰ যিবিলাক আমাৰ দা ধুৱাই হওঁক আমি যদি আমি নিজে আৰু নিজে আৰু পৰিষ্কাৰ পৰি্ছন্নতা হৈ থাকো অ তেতিয়াহে আৰু আমাৰ আমি আমাক বুজাব যে বা আমাৰ সমাজৰ লোকসকলে দেখিও বুজিব যে হয় হয় আহ অ পৰিষ্কাৰ পৰি্ছন্নতা তেওঁ বজাই ৰাখে বা বজাই ৰখা আমি দেখিবলৈ পাও আৰু ইয়াৰ ফলত আমি অ দেখিবলৈ পাও যে আমাৰ বহুতো লোকে আমাৰ কিছুমান অ কিছু সংখ্যক লোকে আৰু চাব গলে আমাৰ পৰি পৰিষ্কাৰ পৰিছন্নতা আমাৰ বজাই ৰখা আমি দেখিবলৈ পোৱা নাযায় চাবলৈ গ'লে বা কিছুমান হওক আমি যদি য নখ নাকটো বা আমি গা বোৰ আমি যদি আমি ভালদৰে আৰু নধো
তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা আমাৰ বেমাৰ আমাৰ গাত লগ পাব বা আমাৰ আহ গাত বেমাৰী আমাৰ অ লম যি আমাৰ লম্বে সেইটো আমাৰ গাত লম্বা আমি সেইটো দেখা পোৱা যায় বা আমাৰ লম্বিব যদি আমি অ পৰিষ্কাৰ পৰিচ্ছনতা আমি বজাই নাৰাখো ক'ক
হয় হয় ঠিকে কৈছা দেই তোমাৰ গোটেই কথাখিনিৰ লগত মই বাৰু অ বাৰু এই পৰিষ্কাৰ পৰিচছন্ন বুলি কলে প্ৰথমতে মানে মোৰ মনলৈ আহে যে আমি আমাৰ ঘৰটো অ মানে ভালদৰে পৰিষ্কাৰ পৰিছন্নতা পৰিষ্কাৰ কৰি ৰাখিব লাগে কাৰণ ই ই মানে বহুত দৰকাৰী হয় দিয়াচোন ঘৰ যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া আমাৰ মাখি হওক বা মহ হওক বা বিভিন্ন ধৰণৰ কীট পতংগ এই সকলোবোৰ বৃদ্ধি পায় এ যিহত এ যিবোৰে মানে তোমাৰ ডেংগু হওক মেলেৰিয়া হওক বা ডায়েৰিয়াই বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰি দিয়াচোন এই বি এ এই ৰোগবোৰৰ মূল উৎসই হৈছে এই বিভিন্ন ধৰণৰ কীট পতংগবোৰ সেইবাবে আমাৰ আমি আমাৰ ঘৰ দুৱাবোৰ পৰিস্কাৰ পৰিন্নতা হিচাপে মানে পৰিস্কাৰ কৰি ৰাখ। ৰাখিব লাগে সজাই নিয়মিতভাৱে সদায় ঘৰ জাৰু হক বা তমাৰ ঘৰ মোচা এই সকলো ধৰণৰ কামবোৰ কৰি কিনে আমি আমাৰ আহ ঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰ লগতে আমি অকল ঘৰৰ লগতে আমাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে যিহেতু মানে পাকঘৰত আমাৰ আহ খোৱা বস্তু বোৰ খোৱা বস্তু বোৰ প্ৰস্তুত কৰা হয় ন আৰু খোৱা বস্তু যত থা কে সেই ঠাইটোতো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যদি আ পাক ঘৰ অপৰিষ্কাৰ হয় তেতিয়া আমাৰ খাদ্যও দূষিত হৈ যাব আৰু দূষিত যদি আমি খাদ্য খাও তে তিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিব আৰু বিভিন্ন ধৰণৰ ৰোগ হলে তেতিয়া আম আমি আমাৰ শৰীৰতো সুস্থ হৈ নাথাকিব যিবোৰ আ মাৰ অপৰিচ অপৰিচ এ ম অপৰিষ্কাৰ থকাৰ ফলত হয় সেইকাৰণে মানে মই ভাবো যে আমি আমাৰ ঘৰ দুৱাৰৰ লগতে আমাৰ পাকঘৰটো চ পৰিস্কাৰ কৰি ৰাখিব লাগে। তাৰ লগতে আৰু এটা মানে বহুত দৰকাৰী কথা যে আমি আমাৰ অকল ভিতৰ খখন অ চাফা কৰি ৰাখিলে নহব বা পৰিষ্কাৰ কৰি ৰাখ ৰাখিলে নহব আমি আমাৰ চৌদিশটো ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাতো বহুতে দৰকাৰী যদি এই মানে যেনেকে ধৰা তাৰ এটা উদাহৰণ দিওঁ মই যে যদি এজন আলহী আহে আমাৰ ঘৰলৈ বাহিৰখন একেবাৰে আমি লেতেৰা কৰি থৈছো ঠিক আছে লেতেৰা কৰি থোৱাৰ পিছত বা আলহী জনে দেখা পাই তে তেখতৰ মনটো একেবাৰে বেয়া লাগি গৈছে আৰু ঘৰ সোমাই পিনে দেখা পাইছে যে ঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি থৈছো ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছো তেতিয়া আলহীজনৰ মনলৈ আহিব ন যে এ এ এইজন ব্যক্তি তেখেতে কেৱল ঘৰটোৱে চ চাফ চিকুণ কৰি ৰাখে কিন্তু চৌপাশত যি হৈ নাথাকক তেখেতে চৌপাশটো ভালদৰে নাচাই বা ভালদৰে চাফ চিকুণ নকৰে নহয়নে বাৰু
হয় হয় আপুনি ঠিক কথাই কৈছে যে আমি অ দেখিবলৈ পাও যে আমাৰ সমাজৰ ক্ষেত্ৰত হওক বা আমাৰ ঘৰৰ ক্ষেত্ৰতেই হওক আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ আমাৰ যথেষ্ট ভাৱে আমাৰ প্ৰয়োজনীয় কাৰণ চাবলৈ গ'লে অহ আমাৰ অকল ঘৰখনে তুমি ক'লাই যে এইমাত্ৰ পৰিষ্কাৰ কৰি ৰাখিলেই নহয় যে চৌপাশে থকা আমাৰ সমাজত থকা আমাৰ যিবিলাক কামেই হওক বা যিবিলাক আমাৰ লেতেৰা ঠাই যদি পৰিষ্কাৰ কৰি ৰাখো তেতিয়াহে আমাক আৰু জানিব বা আমাৰ বেলেগৰ পৰা যি স কল আমাৰ লোক আহে বা আলহী আহে তেওঁলোকে বুজিব যে হয় অহ আমাৰ এইখন গাও সঁচাই বহুত উন্নয়ন বা বহুত চাফা আৰু বা যাৰ ৰ ঘৰত আহে আহ তাত তেওঁলোকে দেখি ভাবিব যে হয় ঘৰখন সচা কৈ বহুত ভাল লগা বা মানুহবোৰো ভাল লগা লগতে আমি অহ যদি আমি অহ লগতে চাবলৈ গ'লে আমাৰ পোনপ্ৰথমে আমি অ নিজেও আমি মনৰ পৰাই হওক বা আমাৰ বাহিৰৰ পৰাই হওক আমি মনটো আমি পৰিষ্কাৰ পৰি্ছন্নতা কৰি ৰাখি ব লাগিব আৰু আমাৰ যদি মনটো আমাৰ পৰিষ্কাৰ পৰিছন্নতা অহ হৈ থাকে তে তিয়া আমাৰ কাম বোৰো কৰি থকাত আমাৰ মনোযোগ হয় বা কাম বোৰ কৰিলে আমাৰ ম নযোগ হোৱাৰ লগতে আমাৰ অ ধৰি লোৱা আমাৰ পঢ়াৰ ক্ষেত্ৰতে হওঁক আমাৰ পঢ়া বোৰত মনোযোগ অ বৃদ্ধি পাব লগতে আমাৰ যিটো আমাৰ স্মৃতি শক্তি বুলি কয় সেইটো আমাৰ বৃদ্ধি হবলৈ ধৰিব
হয় ঠিকে কৈছা দেই আৰু এই তোমাৰ মই ভাবো যে আমাৰ যে ৰাজহুৱা স্থান বোৰ আছে সেই স্থানসমূহো পৰিষ্কাৰ কৰি ৰখা তো দৰকাৰেই সেইবোৰ সেই স্থানসমূহ মানে পৰিষ্কাৰ কৰি ৰখাতো কেৱল চৰকাৰৰ দায়িত্ব নহয় দিয়াচোন এইটো আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব কাৰণ এ যিটো ৰাস্তাৰে ৰে চৰকাৰে খোজ কাঢ়ে সেইটো ৰাস্তাৰেতো আমি সকলোৱে খোজকাঢ়ি যাও ন এনেকোৱা নহয় যে চৰকাৰৰ বাবে বেলেগ এটা এটা ৰাস্তা আছে আমাৰ কাৰণে বেলেগ এটা ৰাস্তা আছে সকলোৰ বাবে আহ ৰাস্তা একেটাই সেই ৰাস্তাটো যদি আমি ভাবি থাকো যে অকল চৰকাৰে চাফা কৰিব সেইটোতো অনুচিত হয় আমৰ প্ৰত্যেকজন নাগৰিকে সেই দায়িত্বতো পালন কৰিব লাগে আমি সকলোৱে ৰা স্তা হওক বা উদ্যান হওক বা বজাৰ হওক বা ৰাজহুৱা স্থানত মানে য'তে ত'তে আ আৱৰ্জনা পেলাব নালাগে আৰু য'তে ত'তে আৱৰ্জনা যদি পেলাও তেতিয়া সেই ঠাইবোৰ যিটো ঠাই পৰিষ্কাৰ হৈ আছে সেই ঠাইবোৰ একেবাৰে লেতেৰা হৈ যায় যাৰ ফলত মানে অ অপৰিষ্কাৰ ঠাই মানে সৃ ষ্টি হৈ যায় আৰু এ তোমাৰ পৰিষ্কাৰ পৰিছন্নতা বজাই নাৰা সেই তেওঁলোকে এইবোৰ আমাৰ মানুহৰে কাম হয় আমি পৰিষ্কাৰ আমি যদি নিজে, ভাবো আমি গোটেই আমাৰ চৌদিশটো পৰিষ্কাৰ কৰি ৰাখিব পাৰো আৰু যদি আমি ভাবো যে আমি অ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখো তেনেহলে আমি নিজে তাৰে নিজ মূল উৎস যে আমি আমাৰ চৌপাশ টো লেতেৰা কৰি ৰাখো আৰু যতে ততে এই তোমাৰ প্লাষ্টিক হওক বা আবৰ জনাবোৰ এই সকলোবোৰ পেলোৱাৰ ফলত তোমাৰ আমাৰ পৰিৱেশটো যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। বা এই বিলাক বা আৱৰ্জনাসমূহৰ ফলত তোমাৰ নলা নৰ্দমাসমূহ বন্ধ হৈ যায়। যাৰ ফলত তোমাৰ বানপানী আহিলে সেই নলা নৰ্দমাৰ পানীবোৰ অ মানে উঠি আহি পিনে ৰাস্তাৰ লৈ, গোটেই লেতেৰা পানী হৈ যায় তাৰ আৰু সেই লেতেৰা পানীৰেতো আমি মানুহবোৰেতো খোজ। খোজকাঢ়ি যাব লাগে ন এনেকুৱা নহয় যে বানপানী হলে আমি ঘৰত বহি থাকো ঘৰত বহি পিনে থ থাকিব নোৱাৰো মানুহবোৰতো কাম কাজলৈ যাব লাগিব।
হয় আপুনি ঠিক কথাই কৈছে এইটো হয়।
হয় সেইবোৰ কথা যদি নাভাবে তেনেহলেতো আ মানে চৰকাৰো তাৰ ওপৰত একো কৰিব নোৱাৰে। নে কি কোৱা?
হয় হয় আপুনি ঠিক কথাই কৈছে লগতে চাবলৈ গলে আমাৰ যিটো আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন। ন্নতা সেইটো আমাৰ সৰু কালৰ পৰাই অ প্ৰথম পৰ্যয়ায়ত আমি ঘৰৰ পৰাই সটো পৰিষ্কাৰ পৰিচ্ছন্নতা আৰম্ভ হয় লগতে আমি অ আহ তাৰ পিছত আমি অ চাবলৈ গ'লে আমাৰ যিটো স্কুলীয়া জীৱন আমাৰ তাৰ পৰাই আমাৰ পৰিষ্কাৰ পৰি্ছন্নতা। তাতনো কেনেকুৱা আমি তাত আমি গম পাও ধৰি লোৱা আমাৰ মোৰ এতিয়াও মনত আছে যে আমাৰ অ সৰুতে আমাৰ প্ৰাথমিক স্তৰত আমাক যেতিয়া আমাৰ আহ বিপাৰ সময় য়ত আমাক আহাৰ দিছিল তেতিয়া আমাৰ আহ হাত ধোৱা যি আমাৰ নিয়ম বুলি কৈছোঁ। ছটা আহিছিল সেই ছতা আমাক আহ হাত ধুই ধুই আমাক দেখুৱাবলৈ আমাৰ শিক্ষকসকলে আমাক অ অনুস মানে আৰু দেখুৱাবলৈ কৈছিল আৰু আৰু তে মই ভাবো যে তাৰ পৰাই আৰু আমাৰ যিটো পৰিষ্কাৰ পৰি্ছন্নতা আমি বজাই তুলি ৰাখিব লাগে তাৰ পৰাই আমি বহুতো বুজি উঠো।
হয় হয় ঠিকে কৈছা দ আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতা। তাৰ বাবে চৰকাৰেও তোমাৰ এই স্বচ্ছ ভাৰত অভিযানৰ যিটো কাৰ্যসূচী হাতত তুলি লৈছিলে। সিও মানে মই ভাবিছো যথেষ্ট খিনি ভূমিকা পালন কৰিছে। এ যেনে জনসাধাৰণৰ মাজত পৰিষ্কাৰ হয় জনসাধাৰণৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা এটা গুৰুত্ব বুজাই দিছে বা সমাজক অধিক সচেতন কৰি তুলিছে দিয়াচোন। সেই বিষয়ে তোমাৰ আমাৰ জনসাধাৰণে বুজি পাব লাগিব।
হয় আপুনি ঠিক কথাই কৈছে হয় বাৰু। ঠিক আছে বহুতো আপোনাৰ পৰা পৰিষ্কাৰ পৰি্ছন্ন বিষয়ে বহুতো নজনা কথা জানিব পাৰিলো বা আলোচনা কৰিও বহুত। ভাল লাগিল আপোনাৰ লগত।
হয় হয় মোৰো মানে বহুখিনিয় ভাল লাগিল বহুখিনি নতুন অভিজ্ঞতা হ'ল ঠিক আছে বাৰু আকৌ এটা আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম। আজিলৈ সামৰিছো হয় হয় ধন্যবাদ।